হেৱ?
অ কোৱা?
আৱাজটো শুনা পাইছা ন?
অঁ', অঁ' পাইছোঁ।
অ, কি কৰি আছা?
আছো এনে তুমি?
অ' মইও আছো এনে, কি খবৰ পিছে?
আছোঁ আছোঁ ভালেই আছোঁ, তোমাৰ?
অঁ মোৰো ভালেই দিয়া। বাকী ঘৰত সকলোৱে ভাল ন'?
অঁ-অঁ ভালেই আছে চবে। তোমাৰ?
অঁ! মোৰো ভাল। পিছে কলেজ যাই আছা?
অঁ-অঁ! গৈ আছোঁ। তুমি গৈছানে?
অঁ-অঁ গৈছোঁ মানে ইণ্টাৰ্ণশ্বিপ আছে ন'। ইণ্টাৰ্ণশ্বিপৰ কাৰণে মানে যায়েই আছো কলেজ।
অঁ
উম! পিছে কেনেকা বতৰ হৈ আছে তোমালোকৰ তাতে কৰ ঠাণ্ডা নে গৰম?
তোমাৰ গৰম, ঠাণ্ডা দুটাও দিছে আৰু লাইক তোমাৰ বৰষুণ ৰাতিকে এনেকৈ দিয়ে আৰু বতৰো বেয়া কৰে আৰু মাজ সময়। তোমালোকৰ?
আমাৰো সেনেকাই। সেনেকাই হয় আমাৰো। আমাৰতো বানপানী হৈ গৈছিল পৰহি ছিক্স মাইলৰ ফালে থাকো ন'।
আচ্ছা-আচ্ছা। এতিয়া কমিল নে?
কমিছে এতিয়া শুকাই গৈছে পানী।
আচ্ছা-আচ্ছা। উম! মানে এতিয়া তোমাৰ গোটেই ক'ব গ'লে পানীয়ে হৈ গৈ আছে জৰা বাট।
উম-উম! শুনা পাইছোঁ জোৰা বাটত যে পানী হৈছে। মই ভাবিছোঁ আজি মানে অলপ ইভেন্টৰ কথা পাতো বুলি।
আচ্ছা-আচ্ছা! কোৱা?
অঁ! এনেই তুমি ক'ৰবাত ইভেন্টত যাই পাইছা নেকি মানে?
উম! ইভেণ্ট লাইক কেনেকুৱা টাইপৰ?
এনেকুৱা টাইপৰ মানে এতিয়া চেলিব্ৰিটি আহে ন' ইভেণ্ট-চিভেণ্ট হয় ভাবা।
তোমাৰ লাইক মই ৰিচেণ্টলি তোমাৰ এইটো এইটো কি কয় তোমাৰ মই জেগাটো নাম পাহৰিলোঁ তোমাৰ নতুনকে যে এ এয়াৰপৰ্টৰ যে তোমাৰ খুলিছিলে যে বহুত ডাঙৰ এটা মিটিঙৰ এইটো
উম-উম-উম!
কিবাৰ পৰা পাতিছিলে ৰ'বা প্ৰাগ নিউজৰ পৰা নেকি? সেইটো ইভেন্টত গৈছিলোঁ আৰু। তুমি ক'ৰবাত গৈছা নাই?
এনেই কিবা মানে ইভেন্ট থাকে এবাৰ গৈছিলো মানে গুৱাহাটীত মানে অৰিজিত সিং আহিছিল। তাৰ ইভেন্ট হৈছিল ন'। অঁ তাৰ ইভেন্টত গৈছিলোঁ দেন এনে বহুত মানে ফ্ৰেণ্ কেতিয়াবা ইভেন্ট হয়। সিহঁতৰো ইভেণ্টত যাওঁ মানে তেনেকা টাইপৰ। এবাৰতো এনেকা বহুত মানে টাইপৰ থাকে ন' ইভেন্ট। তোমাৰ ড্ৰে ড্ৰেছিং টাইপৰ বেলেগ-বেলেগ থাকে। ত' মানে সেনেকা গৈছোঁ আৰু মানে বহুত কেইটা ফ্ৰেণ্ডছতো মানে গৈছোঁ বাদ বাৰ্ডেপাৰ্টি টাইপৰ এনেকা সেনেকা টাইপৰ। তুমি এনে গৈছা নেকি কাৰোবাৰ ফ্ৰেণ্ডৰ বাৰ্থডে টাইপৰ এনেকা?
উম! মোৰ তেনেকুৱা বাৰ্থডে হিট যোৱা নাই। কিন্তু তোমাৰ এনেকুৱা ছিংগাৰ আহোঁতে গৈছোঁ। দেন তোমাৰ কিছুমান লাইক যেনেকুৱা তোমাৰ ক'লো কিছুমান প্ৰগ্ৰেম পাতে তোমাৰ তাৰ ইভেন্টছতো গৈছোঁ।
উম-উম! প্ৰগ্ৰেমছটো বহুত মইয়ো প্ৰগ্ৰেমছত বহুত প্ৰগ্ৰেমৰ মইয়ো স্পৰ্শ কৰিছো মানে
উম উম।
ভালো লাগে চাই কেনে টেলেণ্টেডত বহুত মানুহ থাকে ন। ল'ৰা ছোৱালীও মানুহসোপা থাকে চাইকেনেও ভাল লাগে।
হা হা ভাল লাগে।
এনে তুমি কি কৰি ভাল পোৱা তুমি এনে ইভেন্টত কেতিয়াবা জইন হৈছা নেকি এনে মানে ক'তবা ফাংচন ৱেংচন হৈছে তাতে মানে জইন হৈছা নেকি ডান্স ৱান্সত?
উম তেনেকুৱা আজিলৈকে কৰা নাই
মানে এনে অ ডান্স ৱান্স নকৰা?
কৰোঁ কৰোঁ সেইবোৰ কৰোঁ বাকী মোৰ চবতে লাইক পাৰ্টিচিপেট থাকে তোমাৰ বিহু আহিলে বিহুত নাচোঁ। তাৰপিছত তোমাৰ বেলেগ অপৰচুনিটি আহিলে তাতে নাচোঁ মই গ্ৰুপত নাচোঁ তোমাৰ ফাংচন কিছুমান বোৰত নাচোঁ।
উম। সেনেকাতেও সেনেকাতে পৰে মানে ফাংচন ৱাংচন হলে যাওঁ আৰু ডান্স চান্স পাৰ্টিচিপেট কৰিছো মই মানে ফাংচন ৱাংচন হলে ইয়াতে। আৰু মানে ঘৰৰ পৰাও কেতিয়াবা ইভেন্ট চিভেন্ট হয় তেতিয়া মানে ফ্ৰেণ্ডছ হোপা আহে। ত' ভাল লাগে। মানে মইও ভাল পাওঁ বহুত সেনেকা টাইপৰ আৰুতো এনে ছিংগাৰ হোপাৰ ইভেন্ট হলেটো যাওৱে মাজতে এবাৰ মানে ইভেন্ট হৈছিল কলেজৰ পৰাই গৈছিলো।
ঔ কত হৈছিলে?
চিংগাৰ আহিছিল মানে আহ শিল্পগ্ৰামত হৈছিল শিল্পগ্ৰামত।
উম এ হা‌ হা
তেতিয়াও লাগিছিলে ইভেন্টত ভালো লাগে ক'ব গ'লে তাহঁতৰ গান চান শুনিও ভাল লাগে বিচাৰো আহে ইভেন্টচৰ ডান্সাৰ
উম উম তোমাৰ এইটো চেৰী ব্লছমত যে এটা ইভেণ্ট পাতে, যোৱা নে নাই? শ্বিলংত?
নাই এনে নাই মই সেইটোত যাই পোৱা নাই। তুমি গৈছা?
মই জাষ্ট এনে এবাৰ গৈছিলোঁ লাইক এবাৰ কোন আহিছিলে বা কোন আ আপকন নে কি আছিলে নামটো?
পাপন?
ইংলিছি চিং পাপন নহয় তোমাৰ। মানে তোমাৰ ইংলিছ চিংগাৰ এটা আহিছিলে কিবা তোমাৰ কন নে কিবা এনেকুৱা এটা নাম আছিলে মই পাহৰিলো। সি আহিছিলে তেতিয়া গৈছিলোঁ। তাৰ পাছত তেনে কোৱা আৰু বাকী যোৱা নাই তোমাৰ এনেকুৱা হৰ্ণ বিল ফেষ্টিভেল এনে কুৱা ইভেণ্টছবোৰতো যাব মন আছে। শুনিছা? হা হা? কি কৈছা? হেল্ল'! হেল্ল'! তোমাৰ মাতটো বাজি বাজি আহিছে।